হেল্ল',
হেল্ল',
অহ ', বাইদেউ ভালে আছে?
অ', ভালে আছো, আপোনাৰ কি খবৰ?
অহ ', মোৰো ভালেই হেৰি কি কয় এ', আপোনালোকৰ পৰিয়াল চব ভালে আছেনে?
পৰিয়াল ঠিকেই- ঠিকে আছো -ঠিকে আছো। উম', আমিও সেই, দেলহিৰ ফালে ফুৰিব যোৱাৰ কথা চিন্তা কৰি আছো।
অ', হয় নেকি? অহ ', আহিব।
তাকে আপোনালৈ বোলো ফোন, জনাওঁ বোলো কথাখিনি সুধিম বুলি ভাবি, ভাবিয়ে আছিলো।
অ', হয়- হয় কওকচোন?
তোমাৰ অভিজ্ঞতা কিনি বোলো সুধিম? আমিতো যোৱা নাই তাৰ পৰা ছোৱালীয়ে কৈছে, তোমাৰ দেলহিলৈকে যাওঁ বলা-বলা? মই কৈছো হ'ব ব'লা বুলো কৈছো। তাৰ পিছত, তুমি কৈছে খুৰিকে সুধিবাচোন মা, খুুৰীহেতটো গৈ থাকে খুৰী অভিজ্ঞতা হব অলপ জনাম।
হয় ম, আঃ দেল্লী, লৈ আহিব যে লগত অকল দেল্লিতে ফুৰিব নে ওচৰে -পাজৰে কি, মানে বেলেগ অঞ্চললৈ যাব?
তাই কৈছে, দেলহিত ফুৰিম মা আৰু, জিম কৰিব চামগে বুলি গৈছে
অ জিম কৰ বেটলে যাব আহ
মই কৈছোঁ ৰবা তেতিয়াহ'লে খুৰীক সুধি চাব লাগিব আৰু জিম কৰবাতনো কি হয় ঠাই নে পাহাৰীয়া ঠাই নে কিয়ে হয় নেজানো নহয়
অ অ অ এই নাই যে হেৰি কি কয় আপোনালোক হেত দেলহি ফুৰি দেলহিৰ পৰা আপোনাৰ জিম কৰবটলৈ বেছি দূৰ নহয় আপোনাৰ অ দেলহিৰ পৰা তাৰমানে আপোনাৰ ৰাম মজিম কৰ কৰবেটীলৈ যাব বোলে আপোনাৰ ৰামগড়লৈ মানে ট্ৰেইনো আছে আপোনালোকে সে আৰু ট্ৰেইনতে যাব পাৰিব
উম
নাই এৰাতে আৰু এৰা এৰা গধূলি সময়ত উঠিব আৰু ধৰক একদম ৰাতিপুৱাই পায়ে যাব আৰু আপোনালোকে সেয়া দেলহিতটো আপোনালোকে হেৰি হোটেল টোতো অ কিজানি বুক কৰিলে সম্ভৱ বন্দবস্ত বন্দবস্ত টো কৰিয়ে
উম উম কৰা আছে
তাৰপিছতে সেয়া আপোনালোকে হেৰি কৰিব জিম কৰপেটলৈ যাবলৈ ও নহয় সেই এ আপুনি এখন হোটেল তাত ভাল চাই মানে বা এটা হোটেল বিলাক ভালেই ভালে আৰু ততে ভাল চাই পিনি আপুনি হে কৰিব অ খবৰ কৰি লব বন্দবস্ত কৰি থব মই আপোনাৰ জিম কৰ ব আপোনাৰ আহ এৰাতি দুদিনতে হৈয়ে যাব মানে বুয়িছে নে এইখন আচল ই হয় জিম কৰবেট খন আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান হয় আচলতে মানে ভাৰতৰ ভাৰতৰ আটাইতকৈ কৈ পুৰণি আৰু বিখ্যাত মানে বাঘ সংৰক্ষিত বনাঞ্চল হয় আচলতে
অ আমি আকৌ চিকাৰী বুলি ভাবিছিলো অ
অ অ আচলতে তেওঁ সেই চিকাৰীজনৰ নামতে এখন দিয়ে ৰাষ্ট্ৰীয় উদ্যান খন মানে তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে আচ আচলতে তেওঁ এজন সেই বি বিখ্যাত ব্ৰিটিছ চিকাৰী আৰু বন্যপ্ৰাণীয়ে সংৰক্ষ সংৰক্ষণ হিচাপে মানে সংৰক্ষণ বাদী হিচাপে তেওঁ কাম কৰিছিলে এইটো কি জানি আপুনি জানেই সম্ভৱ হয় অ অ সেই তেওঁৰ নামেৰে মানে সেই উত্তৰাখণ্ডত যায়ে জিম কাৰ্বেটখন আচলতে আচলতে আছে অত উত্তৰাখণ্ডৰ সেই নেনিতালত মানে তাতে আছে সেই তাতে উত্তৰাখণ্ডৰ নেনতালতে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান মানে সেই তেওঁৰ নামেৰে জিম কৰ্বেট নামেৰে নামাকৰণ কৰিছিলে উম কৰা হৈছে আৰু কৰিছিলে বুলি নহয় আৰু কৰা হৈছে অ অ এখন মানে বিখ্যাত হেৰি হয় ৰাষ্ট্ৰীয় উদ্যান হয় ভাৰতৰ আটাইতকৈ পুৰণি অ আৰু লগ তে মানে তাত নহয় আপুনি মানে কি কৰিব হেৰি বাঘটোতো এনেই বাঘ বাঘ মানে অ সংৰক্ষন কৰি থোৱা হৈছে ন বাঘ সংৰ কিন্তু বাঘৰ লগতে আপুনি বিভিন্ন প্ৰজাতিৰ চৰাই দেখিব আহ মানে চৰাই জীৱ জন্তুও দেখিব হৰিণা ভা লুক আ আপোনাৰ বহুত ভাল ভাল মা অ ৰিণ দিয়ে এনেকোৱা অ বেলেগ বেলেগ ধৰণৰ আপোনাৰ হেৰি কি কয় চৰাই চিৰিকটি এইবোৰ দেখিব আৰু আপুনি আ লোগে এতিয়া এই মাহটো কিন্তু অ এতিয়া যিটো সময়ত আহিম বুলি ভাবিছে মানে সেই সময়খিনি খুব ধুনীয়া সময় কিন্তু জিম বাবে চাবলৈ তাৰমানে অ জিম কৰবেটীলৈ যাবলৈ আপোনাৰ সেইয়া অক্টোবৰৰ পৰা জুন মাহলৈকে কে মানে সেই উপযুক্ত সময় মানে অ হয় এতিয়া কি জানি সে আপোনালোকৰ পূজা বন সম্ভৱ সেইটো কাৰণে সেই
মিলাই লৈয় ছোৱালীও কৈছে অ ম ভবা নাই মহ চিকাৰী এজনৰ নামটো তাই কি কৈছে মই ঠাইৰো এইখন যে আছে বুলি গম নাপাও
হয় হয় অ আজিকালি ল'ৰা ছোৱালী বহুত আগবাঢ়ি য যোৱা হয় উম তেওঁলোকে সেয়া কথা বতৰাবোৰ মানে জানে আৰু বিভিন্ন দেশৰ খষ খবৰ বিলাক আৰু আপোনালোকে যে দ দিল্লীতোতো আো আপোনালোকে চব কিজানি বন্দবস্ত কৰিয়ে থৈছে সম্ভৱ আহ কেনেকে ফুৰিম কত কি চাম অ এই দেল্লীত আপোনাৰ ফুৰা পিছতহে আপোনালোকে জিম কবেটীলৈ আহিব বুজিছে নাই কাৰণ অ এই সময় দিল্হীত মানে অকমান গা গৰম এটা ভাৱ এটা আছে এই এই সময়খিনিৰ এতিয়া তাৰপিছত মানে তথাপি আাগৰ সেই উৎপাত গৰমতটো নাই কিন্তু ভাল হ'ল তথাপি তাৰ পিছতে দেল্লী খন ফৰি তাৰ পিছত আপোনালোকে সেয়া দেই ৰাতি আপোনালোকে ট্ৰেইনত ৰামগড়লে মানে ট্ৰেইন পায় দেল্হীৰ পৰা ট্ৰেইনত তপোনালোকে ৰাতি বহি দিব একদম ৰাতিপুৱাই মানে পুৱাই পাই যাব প্ৰায় সে হোটেল অ হয় হয় তাৰ হোটেললৈ যাবো হোটেলত গৈ পিনি ধৰক অকণমান হোটেলখনটোতো বন্দবস্ত কৰিয়ে থ'ব আগতীয়াকৈ অ অলপ এই আৰু ৰাতিপুৱা আহাৰ খাই বৈ মানে আপোনালোকে সেয়া জীয়াই মেলি এতিাৰপ সেইদিনাখননে তেওঁলোকে নহয় জিম কৰবেতত মানে আপোনাৰ সেই দুপৰীয়া সময় খিনিত মানে ধৰক এই জিম কৰবেটত মানে কিছুমান চাবলগীয়া হেৰি আছে কৰ্বেত ৱাটাৰ ফল টো আছে জলপ্ৰপাত অ তাৰপিছত এটা আছে আপোনাৰ গাৰ্জিয়া দেৱী মন্দিৰ আছে খুব ধুনীয়া আ আপোনালোকে সেই তালৈ যাব সেই এদিনতে হৈয়ে যাব গাৰ্জা দেৱী মন্দিৰ যাব ৱাটাৰ ফল গৰবেত ৱাটাৰ ফল লৈ যাব আৰু আপোনাৰ ধন গৰাহি মিউজিয়াম বুলি এটা আছে স মিল মিউজিয়ামটো অকমান জনীয়ে চাই খুব ভাল পাব সেইটো লৈ যাব তাৰপিছতে আপোনাৰ এটা আছে কালাগৰ বান্ধ অ সেয়া সেই চাৰি জেগাত ফুৰিলে যথেষ্ট মানে তাৰ মুখ্য মানে দৰ্শনীয় স্থান হ'ব আচলতে সেইকেইখন
সেই কি দেখো অ অ হয় হয়
তাৰপিছত আপোনাৰ সেই হোটেল বনবস্ত কৰোঁতে হোটেলতে নহয় আপোনালোকে মানে এ চাফাৰী বন্দবস্ত কৰি থব হোটেলে তেওঁলোকে নিজে চাফাৰী বন্দবস্ত যদি অ আপোনালোকে কৈ থয় বনবস্ত কৰি দিব আহ সেইদিনাখন আপোনালোকে সেইকেইটা জে জা চাৰি জেগা মানে চ দৰ্শনীয় স্থানসমূহ ভৰি তাৰ ৰাতিলৈ জিৰাই মেলি একদম ৰাতিপুৱাই পুৱতি মানে ৰাতিপুৱাই আৰু আপোনাৰ পুৱতি পুৱতি নিশাতে নিশা বুলি এ কম আৰু আৰু ত সেই আপোনাৰ চাফাৰীতে মানে আপোনালোকে হেৰিয়লে যাব এ বন্দবস্ত কৰি দিব তাত মানে আপোনাৰ মেইন এইটো ঢিকালা বিজৰাণী তাৰপিছতে না তাৰপিছত তে ঢিল কলাই সীতাবনী লৈ সেইবোৰলৈ যাব পাৰে মানে সেইবোৰ মানে আপোনাৰ চাফাৰীতে সেই বনাঞ্চল সেইবিলাক বনাঞ্চললৈ যাব পাৰে তাত আপোনালোকৰ মানে হেৰি হয় খুব ধুনীয়া বাঘ চাঘ আহ বাঘ তাৰপিছত হাত তী বিভিন্ন মানে আপোনাৰ আপোনাৰ ধৰা চৰাই চিৰিকটি প্ৰজাতিৰ চৰাই চিৰিকতি দেখিব
হয় হয় হয় ভাল ন
হয় হয়
তাকে এতিয়া ছোৱালীয়ে যাম ভাবিছে তালৈকে আপোনাৰ লগত খালি ফোনৰ যোগাযোগটো ৰাখ খিম দেই সেইকেইদিন
অ ৰাখিব ৰাখিব আৰু আপোনালোকে যদি নহয় হেৰি কৰে এ কি কয় আপোনাৰ এইটো ঢিকালা জনলৈ যদি যাব বিচাৰে অ কিন্তু চাফাৰিত তেতিয়াহ'লে আগতীয়াকে বুক কৰি থব আপুনি অক অসমৰ পৰাই মানে এতিয়া মানে এ আপোনাৰ আচলতে অসমৰ পৰা যদি হেৰি জিম কৰ্বটলৈ তাৰে আহিব বিচাৰে মানে এটা ধুনীয়া ভ্ৰম মনৰ পেকেজ মানে বাছি ল'ব প পাই মানে তাত এনেকা হেৰি বাছ ল'ব পাৰে কিন্তু আপোনালোক সেয়া দিল্লী ফুৰিহে আহিব কিন্তু একো অসুবিধা নহয় দিল্লী খন ফুৰি আপোনালোকে আগতয়াকৈ সেই তেওঁলোকৰ লগত যোগাযোগ টো ৰাখক এটা ধুনীয়া কৰ্বেট ভ্ৰমনৰ পেকেজ এটা মানে তেওঁলোকে দিব টো আপোনাৰ সেয়া আ দুটা দিন এৰাতি দুটা দিনতে হৈয়ে যাব আপোনালোকে সেয়া প্ৰথম দিনা খন ৰাতিপুৱাই গৈ পিনি সেই দৰ্শনীয় স্থানসমূহ মই পোৱা আহে দৰ্শনীয় স্থান কিখনে ফুৰিব বিশেষ তেনেকুৱা বয়া আৰু বেলেগ জেগাত এনেকে যাব লগীয়া নাই তাৰপিছতে অ আৰু সেয়া হেৰি খিনি ফুৰিব পাৰে কি কয় পাছদিনাখন মানে একদম পুৱতি নিশাতে চাফাৰীত গৈ পিনে আপুনি মানে সেই জেগা চাব পাৰে কিন্তু আপোনালোকে ঢিকালালৈ ঢেকাল জনলৈ গলে মানে আগতীয়াকৈ কিন্তু চাফাৰীখন বুক কৰি থৈ দিব অ অ সেইবিলাক মানে আগতীয়াকে বুক কৰি থলেহে পোৱা যায় মানে অ অ খুব ধুনীয়া হেডোখৰ
হয়, হয়, হয়। আপোনালে ফোন কৰি এতিয়া গম পাইছো কথা খিনি ভাল ভালে হৈছে।
হয়, হয় এতিয়াও মই ইয়াতে আছ দলিতো আছ। আপোনালোক যেতিয়া আহিব সে এ আমাৰ ঘৰলৈ এপাক আহিব।
যাম, যাম নিশ্চয়, নিশ্চয়। লগ পাম, লগ পাম।
অ', অ', আৰু খোৱা বোৱ বিলাক আপোনাল মানে ধৰক দেলি খোৱাবলাক বিলাক আপোনালোকে সেই আৰু বৰ মা-মছলা থকা নহয় অ'। তথাপিও মানে হেৰিও লো আছে আপোনাৰ এই কি বুলি কয় ৰে ৰেষ্টটুৰেণ্ট আপোনাৰ অসমীয়া ৰেষ্টুৰেণ্টটো আছে। তেনেকে হে ক'ব পাৰে খাব পাৰে আৰু লগতে জিম কৰটাত কিন্তু আপোনালোকে খোৱা বোৱ বোৰ ভালে পাব আমি যেনেকে ইমান মা-মছল পচলা নখাওন তেনেকুৱা ধৰণৰ খোৱাই পাব তাত ইমান অসুবিধা নাই। অ'।
অ'। ঠিকে ঠিকে ঠিকে পানীটো খাব লাগিব অ', যিমান যি হলেও হয়, হয়, হয়, হয় অ' অ', অ', যাম, যাম নিশ্চয় যাম অ', আপোনাক যোগাযোগ কৰিম দেই অ', অ', ঠিক আছে।